হেল্ল'।
হয়, অঁ', -কি কৰি আছিলে?
মই আপোনাৰ আছিলোঁ ৰ'ব, এই কাপোৰ-কানি অকণমান বান্ধি আছিলোঁ আপোনাৰ। হয়।
হয়-হয়-হয়। অ', খোৱা-বোৱা হ'ল?
খোৱা-বোৱা আপোনাৰ হোৱা নাই ৰ'ব আপোনাৰ খাব লাগিবহে মানে এতিয়া। মানে আপোনাৰ কাপোৰ-কানি অকণমান বান্ধি আছিলোঁ মানে, এই মই মানে আপোনাৰ- এয়া অকণমান ভাবিছিলোঁ কাজিৰঙাৰ ফালে অকণমান ফুৰিব যাম বুলি মানে লগৰ কেইটামানৰ লগত একেলগে।
অ'হ', ভালেই-ভালেই। উম' কেইটা বজাত যাব গাড়ী কেইটাত আছে?
গাড়ী আপোনাৰ কালি আমি ৰাতিপুৱা ওলাই দিম আপোনাৰ ৰাতিপুৱা পাঁচটামানতে ওলাই দিম। তাৰপিছত আঁহ' তাৰ পৰা একেলগে গৈ কেনে অঁ' তেনেকে প্লেন বনাই থৈ দিয়া আছে আপোনাৰ জীপ চাফাৰী হওঁক, হাতী চাফাৰী হওঁক আমি তেনেকে বনাই থৈ দিয়া আছে আপোনাৰ। হা-হা, ত' তা'তে গৈ কেনে আপোনাৰ কৰিব লাগিব।
ভালে-ভালে-ভালে দিয়ক, ভালে দিয়ক, অঁহ'। মইও বাৰু এটা আছিলে বাৰু সপোন এটা যাবলৈ মানে যাম বাৰু নিশ্চয়, কাৰণ সময়- পালে মোৰো এইবাৰ কাজিৰঙা খন ঘূৰা এটা মন আছিলে। কাৰণ- ইমান এটা ধুনীয়া ন' আমাৰ ক'ব গ'লে অসমৰ গৌৰৱ।
অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ, ভাৰত বুলি নহয় এতিয়া গোটেইটো আপোন- আপোনাৰ আ' বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপেও আমাৰ কাজিৰঙা এতিয়া বৰ্তমান স্থান পাই গ'ল। গতিকে সেইটোতো আমি সঁচাকে বু- গতিকে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ বুলি ক'ব গ'লে আপোনাৰ আঁহ', গতিকে- গোটেই বিশ্বই আমাৰ কাজিৰঙাক চিনি পায়। হয়, আৰু কাজিৰঙাৰ গড় হওঁক আমাৰ- গতিকে তেনেকুৱা এটা ঠাইত যাব লাগে মানে- যাব পৰাটো মানে বহুত সৌভাগ্যৰ কথা, আৰু সেনেকুৱা ঠাই আমাৰ নিজৰ ভাৰতবৰ্ষ আৰু অসমৰ ভিতৰতে
হয়।
সঁচাকে বহুত ডাঙৰ কথা আৰু গৌৰৱৰ কথা আৰু এইটো। আপুনি, আহ', হয় দেই।
অ', -মোৰ মানে মন আছে দেই মানে এশীঙীয়া গঁড় বা- তা'ত থকা হৰিণা, পহু, হাতী বা আৰু বাঘ হওঁক- পাই মানে এইবিলাক ৰিয়েলত তাৰ মানে আজিলৈকে দেখা পোৱা নাই যে। মানে- চাবলে মন আছে মানে। কাৰণ এই এবাৰ মানে- চাগে দেই, মই পাহৰিছো অঁ' এনিমেল প্লেনেট অঁ',। টিভিতে, মানে কি হয় তা'তে এবাৰ কাজিৰঙাখন দেখুৱাইছিলে।
অ'কে।
তেতিয়া মই একদম বহুত গুৰুত্ব দিছো, যেতিয়া কাজিৰঙা বুলি কৈছে মানে কৈছে অসমৰ কাজিৰঙা বুলি।
হয়-হয়।
কাজিৰঙা খন বহুত মানে ফেৰ্মাচ দেই। মানে ইমান এটা মানে ডাঙৰ চেনেলত ওলাইছে আৰু।
হয়-হয়-হয়-উম'-হয়।
উমঁ।
আৰু এই এইখন তো আপোনাৰ এইটো, হয়। অ', আৰু আপোনাৰ ইয়াৰতো বহুত কাহিনী আছে ন, এইখন আপোনাৰ আপুনি ক'লে আপোনাৰ ইয়াতে বিচ মানে বিশ্ব মানে এনেকুৱা এ চেনেল এটা দেখাইছে এনিমেল প্লেনেট নামৰ চেনেল এটা দেখাইছে এইটোতো বহুত ডাঙৰ নহয়। বহুত ডাঙৰ কথা আৰু ক'বলৈ গ'লে হয় নে নহয়? আৰু আপোনাৰ এই কাজিৰঙাখনে আপোনাৰ ক'ব গ'লে ব্ৰিটিছৰ দিনৰ বুলি কোৱা বুলি অ', কলেও ভুল নহ'ব কাৰণ ব্ৰিটিছ তেতিয়া আহিছিলে তেতিয়াই এইখন মানে কাজিৰঙাখনক নামকৰণ কৰিছিলে মোটামুটি কাৰণ দেখি, দেখা পোৱা যিকেইটা আপোনাৰ হয়, তাত দেখা পোৱা যিকেইটা, হয় কাৰণ অ', সঁচাকৈ কাৰণ আপোনাৰ ব্ৰিটিছ যেতিয়া আহিছিলে ন, আমাৰ অসমত তেতিয়া ব্ৰিটিছ আগতে আপোনাৰ আহ, তেখেতৰ যিজনী মানে ৰজাৰ ঘৈণীয়েক হয়, তেখেতে ঘৈণীয়েকে মই নামটো নামটো পাহৰিলোঁ তেখেতৰ কি হয়। বাট কাহিনীটো এনেকুৱা যে তেখেতে দেখিছিলে আৰু তেতিয়াৰ পৰা কাজিৰঙাক প্ৰথমে চেঞ্চুুৰী হিচাপে সেই কৰিলে, অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে। তাৰপিছত প্ৰত্যেকখন আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে আমাৰ এইখন পিছলৈ ঘোষণা কৰা হ'ল, এইটো কিমান চনত মই পাহৰিলোঁ বাট তেনেকেই মুঠতে আমাৰ বিশ্বৰ ঐতিহ্য হিচাপে ৰিচেণ্টলি আমাৰ দুহেজাৰ চৌব্বিছ নে পঁচিছত আপোনাৰ এইটো মানে ৱৰ্ল্ড, মানে হিষ্ট্ৰীত আহি গ'ল মানে তেনেকৈ। গতিকে এটা গড়ৰ পৰা সেইাহিনীটো ষ্টাৰ্ট হৈছিলে, কাৰণ কাজিৰঙাতটো প্ৰথম কথা গড়ৰ কাৰণে বিখ্যাত। গতিকে এশিঙীয়া গঁড় বিশেষকে। আহ, বেলেগ বেলেগ দেশত আছে দুি-দুইশিঙীয়াগৰ কিবা কিন্তু আমাৰ অসমখনত বা ভাৰতখনত যিটো এশিঙীয়া গঢ় পোৱা যায় সেইটো এক মাত্ৰ কেৱল অসম, আহ, কাজিৰঙাতহে পোৱা যায়। গতিকে, তাৰ মানে এইটো বহুত ভাল কথা আৰু গৌৰৱৰ কথা।
উম। অ', ঠিকে কৈছে ঠিকে কৈছে। আৰু কাজিৰঙা অ', এশিঙীয়া গড় বুলিয়ে নহয় মানে, বাকী জীৱ জন্তু খিনিও বা চৰাই চি প্ৰতি মানে আশ্ৰয় দি থৈছে ন, মানে ইমান এটা ডাঙৰ অঞ্চলত মানে সেইটো এটা কবলৈ তাৰ মানে অবিস্মৰণীয় মানে, এইটো ক'ব লাগিব মানে ইমান এটা মানে আহ, জেগাত কেনেকে ইমান খিনি জীৱ জন্তু একেলগতে থাকে মেলে সিহতৰ এটা, ক'ব গ'লে এটা অ', জীৱন চক্ৰটো চলি থাকে ন ইমান ধুনীয়াকে।
চলি থাকে, চলি চলি থাকে।
অ', সেইটো কাৰণে চাব গ'লে মানে, মানিব লাগিব মানে দেই। কাৰণ তেনেকুৱাতো বহু প্ৰায় কমেই দেখা যায়। আজিকালিতো ইমানেই অ', গোটেই যতে ততে ঘৰ চৰ, হাবি চাবি নাই। কিবা নাই, কিন্তু কাজিৰঙাখন এই ব্ৰহ্মপুত্ৰ পাৰত যিমান ধুনীয়াকে আছে আছে ন, আৰু কি লাগে আৰু।
তাকে তাকে, হয়। মানে গোটেই জীৱ জন্তুখিনিৰ কাৰণে এটি যেন ইমান ধুনীয়া তেওঁলোকৰ কাৰণে ঘৰ বা এনেকুৱা এটা নেচাৰেল ইনভাইৰমেণ্ট এটা থকাটো মানে বহুত ডাঙৰ কথা আজিৰ সময়ত, গতিকে সেইটো মানে গতিকে সেনেকুৱা পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ গছ গছনি হওক বা সেইবোৰ যাতে সব সকলো ভালে কুশলে থাকে সেইটোও মানে বহুত ডাঙৰ কথা । গতিকে আমি সেইটো কাৰণে আমি লগৰকেইটাই ভাবিলোঁ মানে এ কাৰণ সপোন আছিলে এটা, আপুনি যেনেকে ক'লে আপোনাৰ মন আছে কেতিয়াবা কেতিয়াবা, আহ, যিহেতু ই, ইমান পৰ্যটক আহে বাহিৰৰ পৰা, বিভিন্ন-বিভিন্ন দেশৰ পৰা তাতে পৰ্যটক আহে, গতিকে অসমৰ হয় যিহেতু আমিও যিহেতু অসমৰে হয় গতিকে তেনেকুৱা গতিকে এই মানে অপৰ্চুনিটিটো মানে এৰিব নোৱাৰোঁ মানে, গতিকে আপোনাৰ এই লগৰকেইটাই ডিচিশ্যন ল'লো বোলে এবাৰ, এবাৰ গৈ কিনে কাজিৰঙাখন চামে। ত' আৰু সৰুৰ পৰা মানে মন আছিলে, সন্মুখৰ পৰা গড়টো চোৱা মানে বাহিৰৰে ৰাস্তাৰে গ'লে গড়কেইটা দেখা পাওঁ, কিন্তু আজিলৈকে মানে আপোনাৰ বাঘটো দেখা না নাই মানে, জ, গতিকে আপোনাৰ য যদি কাইলৈ কপালত আছে মানে বাঘটো চাবৰ মানে মন আছে মানে, মানে তাৰটো বহুত কেইটা আপোনাৰ ৰেঞ্জ আছে ন'। গতিকে কোনটো ফালত বা আমি পাওঁ নাজানো। কোনবা এটা ফালে গ'লে মানে ভাল লাগিব মানে, বাঘটো দেখা পালে মনতটো ভাল লাগি যাব যে ইএচ, সন্মুখৰ পৰা সেই বাঘটো দেখিছোঁ মানে।
গম পাইছোঁ, গম পাইছোঁ, অ', মানে এটা কথা দেই মানে কি হয় আহ মই কাজিৰঙাখন নোযোৱা নহয় গৈছো, কিন্তু মানে কি হৈছে মই পাৰ হৈহে গৈছো। মানে এনেকে ৰখি লৈ বা যেনেকে তাত ৰখিয়া লগে-লগে জীপ চাপ পাৰী হৈ গ'ল, বা অ', এনেকে তাৰ ভিতৰত সোমাই মানে এন্ট্ৰি কৰি মানে তেনেকে যোৱা হোৱা নাই মানে। মই মানে যেতিয়া যাব লগা হয়, তেতিয়া মানে ৰাস্তা কনাৰ দি দেখিছোঁ আৰু। আৰু কেতিয়াবা চাই যাওঁ, বোলোঁ কিবা এটা জন্তু দেখোঁ বা, কিন্তু মানে দুৰ্ভাগ্যয় যে, আজিলৈকে মই ভালকে মানে দেখা নাপালো। ৰাস্তা কেইতাত মানে নাহে মানে প্ৰায়বিলাক, চাগে এই যিবিলাক যিহে আৰু গাড়ী মটৰ গৈ থাকে। আৰু হৰণ-চৰণ বোৰ বজাই থাকিব পাৰে ন', সেইটোকাৰণে চাগে এই বিলাকটো জীৱ জন্তু বোৰেটো কেতিয়াও ভাল নাপায়, সেইটো কাৰণে চাগে সিহঁতি একদম জংঘলৰ মাজত থাকেগে চাগে।
মাজত থাকে, মাজত থাকে, কেতিয়াবা কাছিতহে আপোনাৰ কেতিয়াবা গড়টো ৰাস্তাৰ কানৰ পৰা দেখা পাই, মোৰ তেনেকে দেখা পাইছোঁ, মই যেতিয়া সেইফালদি গৈছোঁ বা তে হাতীটো বা বনৰীয়া হাতীটো বা বনৰীয়া মহটো তেনেকেহে দেখা পাইছো মানে। মানে ওচৰৰ পৰা একদম মানে সন্মুখত বহি কাষত, কেনেকে তেওঁলোকে থাকে মানে সেইবোৰ দেখা নাই, কিন্তু হয়, আপুনি ঠিকেই কৈছে, কাৰণ এ জীৱ-জন্তুৱে কেতিয়াও মানে এনেকুৱা পৰিৱেশ এটা ভাল নাপায়, য'ত মানে বেছি হাই হুলস্থুল, কাৰণ সিহঁতৰ, সিহঁত ৰ নেচনেল এনভৰমেটতে থাকিব খোজে, গতিকে সিহঁতক এনেকুৱা আৰ্টিফিচিয়েল বস্তু নালাগে। গতিকে হয় বাৰু, সেইটো কাৰণে ওলাই-ওলাই নাহে বাৰু সিহঁত বিলাক। আৰু এটা কথা আপোনাৰ যে এ কাজিৰঙাখনৰ কথাই কওঁ, মই আপোনাৰ, যিটো আপোনাৰ ৰাস্তা হয়, সেই ৰাস্ত পদূলিলে কেতিয়াবা নহয় কেতিয়াবা হাতীৰ জাগ হওঁক বা কেতিয়াবা গড়-চড় ওলাই আহে আপোনাৰ, এইটো ক্ষেত্ৰত বা হৰিণা চৰিনা বহুতখিনি ক্ষেত্ৰত দেখা যায় তেওঁলোকে মৃত্যুমুখত পৰিব লগীয়া হয়, অ', গতিকে তাৰ কাৰণেও আমি কিছুমান ক্ষেত্ৰত ডিচিশন লৈছে, কিন্তু তথাপিতো আমাৰ, আহ জনসাধ সেই ধাৰণে এইটো কথা মানি লোৱা উচিত, যিহেতু সেইখন এখন ৰাষ্ট্ৰীয় উদ্যান হয়, অৰ্থাৎ বহুত বহুত খিনি জীৱ-জন্তু আছে, কাৰণ গতি, গতিকে, অ', এতিয়া হৰিণা-চৰিণা, পোৱালি-ছোৱালী কেতিয়াবা পাৰ হয়, আমি এটলিষ্ট সেইখিনিত এখন ঠাই ৰৈ দিলে ভাল, বা আমি অকমান গাড়ীখন বা যান-বাহন খিনি এটলিষ্ট সেই খিনি সেই অঞ্চলটো যেতিয়া পাৰ হৈ য-
ঠিকেই কৈছে আপুনি, কাৰণ এইটো অঁ মেইনটেইনটো যিহেতু মানুহ হিচাপে আমি এইটো দায়িত্ব- বোধ হ'ব লাগে। কিন্তু তথাপ- পিও মানে সেইকণাত কিন্তু মানে জোপাত ৰুদ চাইন ভোযে যে সেইখিনি লাহেকে চলাব বা- হৰণ নবজাব, বা এইডখৰত অঁ হাতী যোৱা ঠাই হয় বা এইডখ- খত জীৱ-জন্তু পাৰ হোৱা জেগা, সেইকন কিন্তু ধুনীয়াকে কিন্তু- চাইন বিলাক দি থৈছে দেই, এইটো মই মানে ক'ব লাগিব। মানে এইকণত ধুনীয়াকে মই যেতিয়া গৈছো ন, নটিচ কৰি যোৱা হয় ন, তেতিয়া মানে মই দেখ- খা হৈছে কিছুমান ধুনীয়াকে চাইন বিলাক লগাই লগাই থৈছে ৰুদ চাইনবোৰ। টো সেইটো কাৰণে ভাল কৰিছে মানে এইটো।
ভাল কৰিছে, ভাল কৰিছে।
হয়, ছেফটিৰ কাৰণে আছেগে কিন্তু তথাপিও মানে তাৰ মাজতে- কেতিয়াবা, আঁহ ভুল হৈ যায়, আৰু- মানুহেটো ভুল কৰাটো এক্সপাৰ্ট হয়।
হয় হয়। গতিকে সেইটো কাৰণে-
কেতিয়াবা কিছুমান খেলি- মেলি কৰে বাৰু, তাৰ ভিতৰতে, কিন্তু পৰাপক্ষত সেই- সেইকণত, নিজে পোৰা হেৰি কৰিব লাগিব। সজাগ হ'ব লাগিব যে এই ডখৰত জানো যে আমি জীৱ যায়। ত' আমি- চেল্ফ কণ্ট্ৰলটো নিজেই কৰিব লাগিব। জন্তু যোৱা ঠাইৰ ওচৰত নহয় জানো?
হয় হয়, হয় হয় হয়।
উম'
আৰু আমি এইটো ক্ষেত্ৰত মানে বিভিন্ন বিভিন্ন ষ্টেপো ল'ব পাৰোঁ। কাৰণ- অকল আমি গাড়ী মটৰখিনি কেতিয়াবা ভুল হৈ যায়‌ মানুহ বোলে ভুল হয়ে আপোনাৰ, গতিকে- আজাদ- যদি আমি এনেকুৱা এটা এনিমেল মানে ৰাস্তা কৰিডৰ এটা টাইপ কৰিব পাৰোঁ, যদি ফ্লাই অভাৰ টাইপ নিচিনা যদি আমি তেনেকুৱা- কিবা এটা সুবিধা কৰি দিব পাৰো তেতিয়া ধৰি লও ধৰি লওঁক তলেৰে জীৱ- জন্তুবোৰ পাৰ হৈ যাব ইপাৰ- সিপাৰ হৈ যাব। কিন্তু আমি মানুহবোৰ ধৰি লক বা যান- বাহনখিনি যিখিনি থাকিব। সেই ওপৰেৰে যেতিয়া পাৰ হৈ যাব। তেতিয়া- বিশেষ এট- টা অসুবিধা নহ'ব যেন লাগে। গতিকে তেনেকুৱা কিছুমান অঁ সজাগতামূলক- কামসমূহ চৰকাৰখনে যাতে আমাৰ কৰে বা এনেকুৱা যদি সিদ্ধান্ত লয়- আমাৰ মানুহখিনিয়ে হয়। গতিকে তেনেকুৱা কাম কৰিলে ভাল হ'ব, আপুনি কি হয় ক'বচোন এইটো ক্ষেত্ৰত।
নিশ্চয় নিশ্চয়। মানে তেহ- এইটো সহা মানে হেৰি কৰিবলে এইটো মানে প্ৰথমতে আহিব লাগিব নিজৰ এটা নিজৰ এটা যিটো চেভি- ছেঞ্জ কৰে ন, সেইটো অঁ প্ৰথমতে আহি ল'ব লাগিব আৰু পিছে আছে পিছে। দে মানে কি হল? জন্তু এটা বুলি কোৱাৰ লগে লগে মানুহৰ এনেও এটা- অঁ এটা কয় নহয় মানৱীয়তাটো অট'মেটিক আহি যায়।
আহি যায় আহি যায়।
বা কিছুমান চোৰাং চোৱা বোৰ কথা মই নাই কোৱা, মানে যিহেতু আজি- আজিকালি বহুত দেখা যায় যে ইয়াত হাতী মৰিলে বা ইয়াত আঁ গড় মৰিলে বা এইবিলাক কিছুমান চোৰাং- চোৱা বিলাকক সেইবিলাকও পাৰিলে এটা আৰু বেছি মানে- যেনেকে, কাৰণ চাব গ'লে এইটো এটা যদি কথা এটা কৈছো জীৱ এটা মাৰি দিছে। জন্তু এটা মাৰি দিছে। সেইটো চাব গলে এটা বহুত ডাঙৰ কথা।
হয় হয় হয়।
নে জীৱ হত্যাটো মহাপাপ বুলি মানে- তোৰ ক'ব গ'লে, চবৰে জীয়াই থকা অধিকাৰ আছে। সেইটো ক্ষেত্ৰতো যেনেক- মানুহৰ ক্ষেত্ৰত যেনেকে বেয়া হত্যা কৰিলো যিবিলাক মানে আইন আছে বা কানুন আছে সেইবিলাক জীৱ হ জন্তু হত্যাতো সেইটো লগাই দিব লাগে। তেতিয়াহে এইবিলাক কমি যাব দেই।
কমি যাব আৰু মানে এইটো আপুনি বহুত ভাল কথা কৈছে দেই এইটো আপোনাৰ কাৰণ যিহেতু এইবিলাক আমাৰ অসমৰ এশিঙীয়া গড়ৰ কাৰণে আমাৰ অসমখন বিখ্যাত, আসামিছ ফেমাছ ফৰ টি, আ চাহপাত, কাজিৰঙা তেনেকৈ আবোৰ অসমখন গ গতিকে কাজিৰঙাৰ যদি গড় টো আপোনাৰ যদি কাজিৰঙাৰ পৰা নিশেষ হৈ যায়, গতিকে সেনেকুৱা পৰ্যটক আমাৰ দেশখন নাহিব গতিকে বা অসমৰ ঠাইত বিশ্বৰ অতি বিশ বিশ্বৰ আন আন ঠাইত আমাৰ অসমে চিনি অসমক চিনিয় নাপাব। বা ভাৰতবৰ্ষক চিনিয়ে নাপাব। কাৰণ অসমক এতিয়া বৰ্তমান সেইটোৰ কাৰণে চিনি পায় আৰু সেইবিলাক সেইকাৰণে ইয়াত মানুহ আহে গতিকে সেনেকুৱা সম্পদক যদি আমি হেৰাব লগা হয় গতিকে সেইখিনি এটলিষ্ট নিজৰ লাভৰ অংকৰ কাৰণে যেন আ তেনেকুৱা যাতে কাম নকৰে আৰু তাৰ কাৰণে বিভিন্ন আপুনি ক'লে আপুনি বিভিন্ন এই কি বুলি কয় আ আহ যদি আইন কিছুমান আমাৰ প্ৰণয়ন কৰি দিয়া হয় এইটো ক্ষেত এনেকুৱা কিছুমান কাম কৰিলে তেওঁক সকলোতকৈ সকলো মানে তদন্ত বা তেনেকুৱা কিছুমান শাস্তি বোৰক যদি কৰা হয় তেতিয়া এটলিষ্ট মানুহ খিনি এটলিষ্ট কিছু কিছু ক্ষেত্ৰত মানে বা বা মানুহখিনিও সেই কথাটো বুজা উঠিল যে জীৱ হ হত্যা মহাপ আপুনিও ক'লে এইটো কথা। গতিকে তেনেকুৱা কাম কৰিব নালাগিব আমি কাৰণ যিহেতু কাজিৰঙাখনত অকল গড় নাই বি এটা এটা খাদ্য শৃংখল হওঁক বা এটা পৰিৱেশ বা ইক'চিষ্টেম এটা সোমাই আছে, গতিকে কাৰনাৰত আৰু তাত গোটেই গঁড়ৰ পৰা ধৰি ধনেশ পক্ষীৰ পৰা ধৰি বিভিন্ন চৰাই চৰিকটিয় আৰু তাৰ ভিতৰত এটা একমাত্ৰ চৰাই পক্ষী যি ধনেশ পক্ষী, যিটো এতিয়া বিলুপ্ত পথাত ক'ব গ'লে।